অ', কি কৰিছে?
অ', কি কৰিছে?
মই তোমাৰ এনেই শুই আছোঁ, আপুনি?
এয়া মই আপোনাৰ এই অলপ আহিলোঁ, কলেজৰ পৰা আহি পেলাই ওলাই গ'লো ক্ৰিকেট ফুটবল খেলিলো অলপ, খেলি পেলাই অলপ ভাগৰ লাগিলে, ভাগৰ লাগি পেলাই শুলো, শুই পেলাই এজাছ উঠিছো, উঠি পেলাই এতিয়া বোলো চাহ একাপ বনাই পেলা চাহ একাপ খালোঁ। খাই পেলাই, আ এয়া আৰু আকৌ অকণমান খোজ কাঢ়িবলৈ ওলাই আহিছোঁ। স্বাস্থ্য মানে আজিকালি অলপ স্বাস্থ্য চৰ্চা কৰো যে, সেইটো কাৰণে।
তাকে মইয়ো এ, তেজপুৰৰ পৰা বোলো গহপুৰ লে আহিলোঁ অলপ তেজপুৰত অলপ কাম আছিলে বোলো আহিলোঁ তাকে ৰাস্তাটো ইমান ধুনীয়াকে বনাই নহয় দেই কব লাগিব কিন্তু দেই, আগতে মানে যেনে কুৱা ৰাস্তা পদূলিবোৰ আছিলে মানে তেনেকুৱা বৰ্ত। মানৰ নাই আৰু। আগতে যাবলে হ'লে কেনে। কুৱা গাত চাত সেনেকুৱা গাড়ীত মানে যাবই নোৱাৰি। কিন্তু আজি গহপুৰত মানে গহ। পুৰৰ পৰা তেজপুৰলে গ'লো। কি ধুনীয়া ৰাস্তা তোমাৰ। আপোনাৰ মানে গলে গৈ থাকিব মন যায়।
হয় হয় হয়, মানে
অ', গাত চাত বোৰ নাই অ হয় হয়। আগৰ দিনত কি হৈছিলে আপোনাৰ এতে গাড়ী লৈ যাব লাগে একদম গোটেই গাঁত চাত থাকে একদম কঁকাল বিষাই যায় কিন্তু আজিকালি সেইটো নাই আৰু গম পাইছেনে কিন্তু আমাৰ সেইটোৱে মানে গম পাইছে নে আগৰ যাতায়াত ব্যৱস্থাটো বৰ্তমানৰ নহয় মানে আগৰ দিনৰ যেনেকে আমি গৰু গাড়ী ব্যৱহাৰ কৰিছিলো সেই গৰু গাড়ী আজিকালি দেখিবলৈ পোৱা নাযায় আগতে আমি যেনেকে আগৰ দিনৰ যিবোৰ ৰেল আছিলে আজিকালি সেইবোৰ ৰেল আজিকালি দেখিবলৈ পোৱা নাযায় আগতে চলিছিলে আমাৰ অসম বা ভাৰতত মিটাৰ গজ
উম যাতায়তৰ
হয় হয় অ
যাতায়তৰে বৰ্তমান অসমত চাবচোন আগৰ দিনত
হয় হয় অসম বুলিয়ে কব নোৱাৰি গোটেই মানে গোটেই ভাৰতবৰ্ষখন আগবাঢ়িছে
আহ যোনবিলাক আহ এতিয়া আজিকালিৰ দিনত যোনবিলাক আধুনিক মানে গাড়ী ওলাইছে কিবা কিবি ওলাইছে সেইবিলাক ক্ষেত্ৰত মানে আগৰ দিনৰ যোনবিলাক আছ আছিলে সেইবিলাকক চাবলৈ গ'লে মানে একো নাছ ছিলে নিচিনা একো মানে অৰ্থ নাছিলে তেনেকুৱা টাইপৰ এ মানে অনুভৱ হয় আৰু
অ ইমান দূৰ মানে হয় হয় ক'ৰ গৰু গাড়ী ন অ সেই আগতেতো যাতায়তো মানে আমি যাবলৈও বহু বহুত দূৰ দূৰলৈ মানে আমি ৰাস্তা যাবলে বহুত দেৰি লাগিছিলে হয় নে নাই কিন্তু বৰ্তমানৰ আমি গাড়ী পাইছো উৰা প্লেইন পাইছো ৰেল পাইছো যাৰ ফলত আমাৰ যাতায়াত অতি সচল হৈ পৰিছে আমি সোনকালে এঠাইৰ পৰা আনঠাইলৈ যাব পাৰিছোঁ। হয় নে নহয় আৰু আজিকালি পৰিৱেশ প্ৰদূষণ কৰিবলৈও বৰ্তমান অ মানে ৰাজ্য চৰকাৰ বা বি বিভিন্ন ধৰণৰ ইঞ্জিনিয়াৰসক- -লে ইলেক্ট্ৰিক গাড়ীও বনাইছে যাৰ ফলত তোমাৰ প্ৰদূষণৰো অলপ মানে কমি হৈছে হ্ৰাস হৈ গৈছে
হয় হয় হয় হয় মানে। চাবলৈ গলে মানে চব ফালৰ পৰা মানে। যাতায়াত ব্যৱস্থাক মানে আগবঢ়াই কেনেকে নিব পাৰি তাৰ ওপৰত আলোচনা। আৰু এতিয়া মানে হয় হয় এনেকে ৰেলৰ কথ। ক'লে ৰে'ল বস্ত। -স্তুটো মানে সেইটো আপুনি হিষ্ট্ৰীটো জানে নাই ৰে'লৰ যোনটো আগতে কেনেকে। ষ্টাৰ্টিং হৈছিলে কি কাৰণে হৈছিলে।
আগতে আপোনাৰ এই ইংৰাজৰ দিনতে হৈছিলে। আগতে মানে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে মানে আমাৰ অসমখন মানে ভাৰতখন। বহুত পদাৰ্থ পোৱা যায় বহুত। ভাল মানে একদম। পদাৰ্থ পোৱা যায় যি। এইবিলাক মানে বাহিৰৰ দেশত। বহুত মানে পইচা আৰু বহুত দামী হয়। কিন্তু সেইবোৰ মানে নিবৰ কাৰণে। কি হৈছিলে আমাৰ ৰেল-গাড়ীত অতি মানে কম দামত। মানে ৰেল-গাড়ী দি। বিলাক লৈ লৈ যায় হয়নে নহয়। ইংৰাজী ইংৰাজী। প্ৰচলন কৰিছিলে এইবোৰ। সিহঁতে মানে আমাক লুটিছিলে কিন্তু। বৰ্তমান আজিকালি হৈছে আমাৰ যাতায়াতটো সুবিধা হোৱাৰ কাৰণে এইবিলাক আৰু বহুত ভাল হ'ল আৰু।
একদম সচাঁ কথা কৈছে ত'। মানে যদি আমাৰ একচুৱেলি চাবলৈ গ'লে সেইটো ইংৰাজে আমাৰ কাৰণে ভাল কাম অকল সেইটো। কৰিছিলে চাগে আমাৰ যাতায়তৰ ক্ষেত্ৰত অলপ আমাক মানে আগবঢ়াই থৈ গ'ল অলপ। খোজ আগবঢ়াই থৈ গ'ল যেনে। আমাক। বঢ়াই লৈ গ'ল। কিন্তু সেই ক্ষেত্ৰত চাবলৈ গ'লে। তাৰ বিপৰীতে নহয় তেখেতসকলে আমাৰ ইয়াৰ পৰা গোটেই বস্তু বোৰ লুটি মেলি লৈ গ'ল। ট্ৰেইনৰ জৰিয়তে তেখেতসকলে তেতিয়া টাইমত টাইমত হেৰি ট্ৰেইন নাছিলে এইবোৰ। ভাব ইঞ্জিন নে।
ভাব ইঞ্জিন হয়। কয়লাৰ দি চলে আগতে কয়লাৰ দি চলিছিলে কিন্তু বৰ্তমান আমাৰ ডিজেল কয়লাৰ সেইবিলাক। আজিকালি কয়লাৰ ট্ৰেইন দেখিবলৈ পোৱা নাযায় ন।
আজিকালি কয়লা ট্ৰেইনো দেখিব পোৱা যায় আজিকালি বহুত ডেভলপ হৈছে এতিয়া আহ আমি। অ ট্ৰেইন এখনৰ দি গ'লে আমি ইয়াৰ পৰা কিমান দূৰ গোটেই অসমখন ঘূৰিবলৈও আমাৰ।
হয়, হয়, হয় বন্দে মাৰতম নিচিনা ট্ৰেইনো আহিছে হয় নে নহয় বন্দে মাতৰম।
বন্দে ভাৰত বন্দে মাতৰম নহয় মানে, বিদ্যুৎ চাল বিদ্যুৎ চালিতো আপোনাৰ বটগছ যোনবিলাক আছে। সেইবিলাক আপোনাৰ বিদ্যুৎ চালিত হয়। আগতে যোনবিলাক মিটাৰ গছ। আছিলে মিটাৰ গছ। এইনবিলাক। মিটাৰ গছ বিলাক। সেই তাৰ ব্যৱধানত চলে।। এতিয়াতো আপোনাৰ বত গছ বিলাক। এ ইলেক্ট্ৰিক হয় ন সেইবিলাক। কি কাৰেণ্টতে চলে এই ডাল উৱা থাকিলে যে আৰু খৰচাটো বহু।
খৰচাটো কম হয়, হয়। বহুত কম খৰচাত পালে বহুত। ভাল উন্নত যাত।
বহুত বহুত হেৰি পাই যায়। আৰু আমি চাব। গ'লে এতিয়াতো ৰাস্তাৰ ৰাস্তাৰ যোনটো ব্যৱস্থা ৰাস্তাত আপোনাৰ আগতে।
হয় হয়। শুনিছে নে। হয় শুনিছা নে। শুনিছানে। হেল্ল'। আৰু আপোনাৰ কবলৈ গলে বাহিৰৰ দেশত যিবোৰ মানে এতিয়া ইলেক্ট্ৰমেগনেটিক ৰেলো হৈছে যাৰ ফলত আমি সেইবোৰ যাতায়াত ব্যৱস্থা যদি আমাৰ ইয়াত আহে কিমান ভাল হ'ব হয়নে নহয় বাৰু কওঁকচোন। হয় শুনিছেনে। হেল্ল'। হেল্ল'। হেল্ল'। আৰু আমাৰ এইটো জল পৰিবেশনতটো বহুত বেছি হৈ গৈছে। হয় নে নহয় ৱাটাৰ ট্ৰানসপৰ্ট বুলি কব পাৰি আপুনি ব্ৰহ্মপুত্ৰ হওক বা এইবিলাকত আমাৰ বহুত বিভিন্ন ধৰণৰ নাও চলিছে বিভিন্ন ধৰণৰ মেচিন নাও আহ ফেৰী এইবোৰত। আমি আজিকালি এঠাইৰ পৰা আন ঠাইলৈ অতি সোনকালে যাব পাৰো। আচলতে কবলৈ গলে পানী পানীয়েদি যোৱাতে অলপ বেছি সোনকালে আমি এঠাইৰ পৰা আন ঠাইলে যাব পৰা হয়। হেল্ল'। হেল্ল'। হেল্ল'। হয় শুনিছেনে বৰ্তমান যাতায়ৰ ব্যয়ৱস্থা মানে আটাইতকৈ ডাঙৰ প্ৰদান হৈছে অসম মালা ইয়াৰ জৰিয়তে সমগ্ৰ ৰাজ্যতে উন্নত মানৰ ঘাইপথ প্ৰকৃত দলং আৰু বহল নিৰ্মাণ মানে বহুত মানে ডাঙৰ ডাঙৰ ৰাস্তা বনোৱা হৈছে। গুৱাহাটী মহানগৰী যান জঁট এইটো কি হ্ৰাস কৰিবৰ কাৰণে কি বনা হৈছে ফ্লাইঅভাৰ ফ্লাইঅভাৰ শুনিছে ফ্লাইঅভাৰ দি আমাৰ মানে কিমান ভাল হৈছে যাৰ ফলত এইটো যান জঁটৰ এইবিলাক হ্ৰাস হৈছে আগতে গুৱাহাটীত ট্ৰেফিকৰ ফলত একো কৰিবই নোৱাৰে কিন্তু বৰ্তমান আজিকালি আমি কি হৈছে। ফ্লাই অভাৰৰ জৰিয়তে বহুতো যান-জট এইবিলাক হ্ৰাস হৈছে, হয়নে? আৰু প্ৰদূষণ ৰোধ কৰিবলৈ আছাম ষ্টেট ট্ৰেন্সপৰ্ট কপৰেচন বুলি এটা আ সংস্থা আছে, যিটোৱে দিনে-ৰাতিয়ে কাম কৰি আছে, যাৰ ফলত আমাৰ প্ৰদূষণো হ্ৰাস পাবলৈ ধৰিছে, আৰু বহুত এনেকুৱা, কেনেকুৱা ৰাজ্যও বহুত আছে যত মানে আমাৰ কি হৈছে, ইলেক্ট্ৰিক বাছ, হ যাৰ ফলত আমাৰ যি তেলৰ তেল পুৰি পিনি যিটো ধোৱা ওলাই আমাৰ বায়ু প্ৰদূৰণ হয় ন, সেইটো হ্ৰাস কৰিবৰ কাৰণে আমাৰ কি হৈছে, এতিয়া ইলেক্ট্ৰিক গাড়ীও আহিছে আৰু কিছুমান কিছুমান জেগাতো ইলেক্ট্ৰিক বাছো চলিছে, যাৰ ফলত আমাৰ কি হৈছে, এইটো উ বায়ু প্ৰদূৰ্ষনো হ্ৰাস হৈছে। হয়ে নাই? তাৰ ফলত আমাৰ পৰিবেশটো অনুকল বা বহনক্ষম হৈছে হা, আৰু আমাৰ ৰেল পৰিবহনক বুলি কবলৈ গ'লে কি হয় মানে, আজিকালি ৰেল পৰিবহনটো বহুত ভাল হৈছে মানে। হয়, হয়। আৰু ক আৰু তেনেকে কবলৈ গলে আপোনাৰ, যাতায়ত মানে আগতকে মানে বহুত সচল হৈ পৰিছে আৰু আগৰ দিনৰ মানে এঠাই, আপুনি ধৰি লওক, আপুনি আজি ইয়াৰ পৰা গুৱাহাটীলৈ যাবলৈ হলে আপোনাৰ বহুত দিনৰ সময় প্ৰয়োজন আছে, আগতে চাইকেল দি যাব লাগে এনেকে মটৰ গাড়ী নাছিলে, ইমান ভাল আজিকালি যেনেকে আপোনাৰ বাছেদি যাব পাৰে